হেল্ল অহ।
কত আছা তুমি।
মই ঘৰতে আছো অ ঘৰতে, ঘৰতে আছো। এ খাই বৈ কিনে অলপ ৰেচ লৈ আছো। অ খালো।
জিৰণি লৈছা।
হা।
খালো কেতিয়াবাই খালো অ
অহ।
কিহেদি কি বনালা আজি।
আজি ৰঙালাও চব্জি ৰঙালাও আগজি আছে
উম
তাৰ মিক্স অঁ অঁ আৰু সৰিয়হ বটাহ তাক মিক্স কৰি দিছোঁ মিক্স কৰি কিনে অঁ তৰকাৰী বনাইছোঁ আৰু এই পাতটো তাততো খাৰ দি কিনে বনাইছো পছো
শাক খাৰ বনাইছা পাত বিলাক বেলেগে বনাইছা।
পাতবিলাক মানে সৰু সৰুকে কাটি লৈছো কাটি কাটি লৈ অকমান নিমখত অকমান নিমখত আহ নিমখত দি দিছো। তেতিয়াহ'লে অলপ নৰম হয়
আহ
এই কেৰাহীত দি কিনে অকমান ভাজিছো, ভজাৰ অকমান খাৰ দিছো।
কি খাৰ দিয়া তুমি?
কলাখাৰ।
অ' কলাখাৰ। অ' কলাখাৰ টো ভাল।
কলাখাৰ তো ভাল, আজি মাছ নাই। নিৰামিষ, এইবিলাকে ভাল লাগে।
আহ আহ, ঘৰৰ কিন্তনা নহয় ন
কিনা - কিনা নহয়, ঘৰৰ ঘৰত ৰুইছিলোঁ তাৰ পৰা এটা- দুটা ওলাই থাকে এনেকুৱৈ বনাইছোঁ।
শুক্ৰবাৰৰ হাত বা তাতে নোযোৱা নেকি বজাৰ কৰিব।
নাই আজি নাযাওঁ, এনেই চব্জি অলপ আছে। নালাগে ইমান। চবজি,
আজি গৰম কেনেকুৱা তাতে?
আজি গৰমতটো কম ব বতাহ দি আছে। আজি ইমান গৰম লগা নাই, বতাহ দি আছে, আহ পিছে আপোনালোকে কিহেদি ভাত খালে?
আমাৰ মাংস বনালোঁ। দালি বনালো। আৰু এই ভাতকেৰেলা যে আছে ভাতকেৰেলা? আহ ভাজিলো। ধেৰ খালোঁ।
অ আপোনালোক বজাৰত গৈছিল।
অ বজাৰ আনিছে আমাৰ।
অ অ
এ গধূলি অলপ খোজ কঢ়িব যাব নেকি। গে,
গধূলি,
আহ, অলপ খোজকাঢ়িম দিয়া দুই মিনিট, কেইটামান খোজ কাঢ়িম,
অ যাব পাৰিম গধূলি সমই আগ আহি পেলাই মানে বান্দৰৰ কাৰণে অলপ যাব দিগদাৰ হয়।
অ বহুত
বান্দৰ বহুত আছে বহুত দিগদাৰ কৰে। ৰাতিপুৱা সময়ত, এইকেইদিনতো বান্দৰে বহুত উৎ উপাত কৰি আছে এতিয়াও আছে বান্দৰ।
বান্দৰৰ কাৰণে মানে বহুত সুবিধা হয় কাপোৰ কোৰ বিলাক লৈ যায়
কাপোৰতটো বেলেগ কথা, এতিয়া আমাৰ ভাড়া ঘৰৰ দালি লৈ গৈছে।
অঁ অহঁ অহঁ।
বান্দৰে আহি দালিবিলাক লৈ গৈছে।
তোৰ তেমাহটো ৰাতি লৈ গৈছে।
টেমাটো লৈ গৈছে, টেমাটো পেলাই দিছে দালিবিলাক খাইছে খালি টেমাটো। দৰ্জা খুলি লৈ গৈছে। সি গম পাব লাগে উম
অ সিহঁতৰ নিজৰে ভুল
সেই নিজৰ ভুল হৈছে দৰ্জা হৈ বান্দৰ বান্দৰটো আছেই দেখাই পাইছে দৰ্জা খুলি গৈছে বান্দৰে
নিজে সাৱধান হব লাগিব বান্দৰ দেখাব ইহঁত খাব নাপায় সিহঁতে ঘৰমুৱা হ'ল ধাণ্ডাতো থাকে।
অ সেইটো খোৱাৰ খাব লাগলি আৰু ভাল আৰু।
অহ। সিহঁতক অহ এহতক যদি খাবা দেওঁ বহুত বান্দৰ আহি যায় খাবা দিবও নোৱাৰি খাব, দিবও ইচ্ছা যায় আই। খাব দিলেও বহুত উৎপাত কৰে।
জাক, জাক আহে ৰাতিপুৱাতো জাক আহিছি।
উম। অ বান্দৰ বিলাক। নিব লাগে নহ।
অহ ইমান বান্দৰ কেনেকৈ নিব ফৰেছষ্টাৰে তাতো সেই দিগদাৰ কৰিব।
ন য'ত বান্দৰ নাই তাতে দিলে হ'ল।
এইটো হয়, কিন্তু চব ঠাইতে হৈছে আজিকালি।
গাঁৱৰ, গাঁৱৰ বিলাকত। নাই।
মই হাজোত গৈছিলো নহয় হাজোতো আছে।
অ, অহ তোমাৰ বাইদেউৰ কি লৰা ছোৱালী কি?
বাইদেউৰ এই ল'ৰা দুজন ছোৱালী এটা।
অ ছোৱালীটো বিয়া দিব হৈছে নেকি?
ছোৱালীটো বিয়া দিব হৈছে।
কবা
লৰা তেনেকৈ সুবিধা অহা নাই। এনেই দুটা খবৰ শুনিছো।
উম লৰা।
দুটাহ নাই নকৰে। যে প্ৰাইভেট কোম্পানীত কাম কৰে। আৰু সৰু জনে এই দোকানী আছে দোকান।
অহ।
তেনেকৈ অহ তেনেকৈ চলি আছে আৰু।
ঠিকে আছে।
কেতিয়াবা বাইদেউ বহে দোকা
অহ। এ নাহে নেকি বাইদেউ এতিয়া।
বাইদেউ আহিছিল অ, অ, অ আহি এতিয়া গৰম নাই গৰমৰ কাৰণে আহিব নোখোজে।
অহ। কেইদিন থাকে আহিলে?
নাই নাথাকে। অ ঘৰে এদিবা নোৱাৰে নহয়। আজিকালি দিনকাল বেয়া হৈছে। সেই সেইটো কাৰণে। নে এদিন দুদিন, আহিছিল মা হতৰ স্বা ৰ্ধত আহিছিল।
অঁ।
এ দিন থাকি কিনে পিছদিনা গুচি গৈছে। মোৰ বাইদেউ বাইদেউ, বাইদেউ চাৰিজন আৰু ভন্টি এজন।
আহ।
গোটেই কেইজন। গোটেই গোটেইবলাকৰে বিয়া হৈছে। উম্। লৰা এজন আছ ছিল। ল'ৰাজন নাই, ঢুকাইছে।
অঁ।
বাকী, আহ বাইদেউ এজনী আছে।
তুমি যাই থাকা নে বাইদেউৰ ঘৰত?
বিজদাৰ পৰা।
আহ।
তাত কেইদিনমান থাকিলো মিৰ্জাদ হৈছে, মিৰ্জাদ এজন হৈছে। হৈছে
উম। আৰু অ' সেইটো চাইডেই এটা চাইডতে গোটেইবিলাকৰ। ভালে হৈছে সিহতে অহা যাহ কৰি থাকিব পাৰে। অঁ।
আহিব পাৰে সিহঁতে অহা যোৱা কৰিব যায়। কালি ডাঙৰ বাইদেউ অকমান দূৰত। দূৰ মানো বেছি দূৰ নহয় সিমানো।
হাজো হাজো বেছি দিন নহয়।
আজি বেছিত নহয়
অঁ হা অঁ হাজো জেগাখনে ভাল লগা। চে কালি দে মাধৱ মন্দিৰ আছে কেদ কেদাৰ, নাথ পুৱাম্কা
আহ- গৈছেনে মাধৱ মন্দিৰত?
অঁ অঁ, কি আছে?
গৈছে নে তাতে?
গৈছো। মাধৱ মন্দিৰত গৈছো গৈছো। কেদাৰতো গৈছো, কেদাৰ মন্দিৰ আহ কেদাৰ মন্দিৰ পাইছো। তাতে মাছ মাংস চলে এইবিলাকত।
মাছ মাংস গম নাপাওঁ কিন্তু নিৰামিষ খাইছো ফালা মুগৰ দালি আছে যি এইটো খিচাৰি বনাই খাইছিলো। বহুত বছৰ যোৱা নাই পুৱা মকাত গৈছো।
ইমান দূৰ যায়ে নাপায় বোৱা খন।
গাড়ী লৈ যাব পাৰি। আমি খোজ কাঢ়ি গৈছিলো আহ আমি খোজ কাঢ়ি গৈছিলো, খোজ কাঢ়ি গলে দূৰ আছে এনে মানে চৰকাৰৰ পৰা এই গাড়ী নহয় আৰু নিজৰ গাড়ী আৰু। নিব পাৰিল নিজৰ নিজৰ গাড়ী মেলা হয় নহয় তাত নিজৰ গাড়ী নিব পাৰি। পুহ মাহত হয়।
অ' কেদাৰত হয়, কুৱা মকাত কেদাৰত হয় কেদাৰত নহয়। কোৱা মকদ হয়।
পোৱা মক্কাত কিহোৰ হেৰি হয় মেলা হয়?
পুহ মাহত হয়, হয় মুছলিমৰ।
পুহ মাহত।
পুহ মাহত। ডাঙৰ মেলা হয়, উৰুচ - উৰুচ বুলি অঁ, গৈছো একবাৰ।
অ'।
উৰুষ যে উৰুষ। উৰুষ বুলি কয়।
মেলা।
অ'।
অ' শুনিছো কিন্তু নামটো শুনিছো। কিন্তু যাই পোৱা নাই।
মেলা মানে বস্তু চস্তু বিলাক আনে।
অ। সেইটো মুছলিমে হিন্দুৰ বস্তু তোপাই ন?
পায়।
মেলা হিন্দু হিন্দুৰ মেলা হয়।
পাৰে আৰু।
অ চব বস্তু। অ চব জাতিৰে চব বস্তু পায় উম উম।
ভাল লাগে। মানুহ বেছি হয় যে বাইদেউহঁতৰ ওচৰতে। সেইখিনি উৰুচৰ সময়ত দোকান বিলাকো বহুত চেল হয়।
অ', অ উৰুজ মেলা কয় নেকি?
পুৰুষ পুৰুষ
এবাৰ নামটো শুনিছো কিন্তু যায় পোৱা নাই অ। ভাল লগা হৈছে হাজো খনত। যাবাতো চবতে লাগে।
অ
পইচা খৰচ আচেনা গ'লে।
অ পইচা পইচাটোতো লাগিবই গাড়ী বিলাকো ভাড়া বহুত হৈছে। এই নহয় এতিয়া এজন এজন হ'লে যাব। পৰিল কিন্ত দুজন তিনিজন হ'লে আৰু। দিগদাৰ হয়।
উম উম অ হেইতো।
অ আৰু এতিয়া। তাৰে দিছে।
আজিকালি আৰু কৰবাত ওলাই গ'লে আৰু পইচা তিনটা আগত কৰিব লাগে পইচা মিলিব নোৱাৰি পেলায় পইচা। তোকেই দিম নে গাড়ী ভাড়াই দিম। এনেকোৱা হয়। হয়নে।
অ।
অ। তুমি কি কৰি আছা এতিয়া ঘৰত?
এতিয়া মানে অলপ খাই বৈ ৰেষ্ট লৈছিলো।
আহিব লাগে কেতিয়াবা কিয় নাহা। ঘৰত'নো কি কৰি থাকা? মাজে মাজে জে আহিলে ভাল লাগে।
ঘৰত, এনেই নাথাকোঁ কিবা কিবি কাম মেচিনৰ কাম, তেনেকুৱা কিছুমান কাম থাকে। কিছুমান মেচিনত চিলাই কাম কৰোঁ তাকটোক কিছুমান কাম কৰা যায় এনেই থকা নাযায়। আৰু কেতিয়াবা জংঘল জংঘলবিলাক। অলপ চাফা চুফা কৰা যায় আজি ৰাতিপুৱা অকমান চাফা কৰিলো। মানে সাপ ওলাই যে বহুত সাপ ওলাই আহ ডাঙৰ ডাঙৰ সাপ,
ত বাৰিষে সাপ ওলাবই আৰু
অ সেইটোৰ কাৰণে আজি ৰাতিপুৱা অলপমান। চাফা কৰিলো পাইখানাৰ পিছত। জংঘল হৈছে সেইখিনি অলপ, চাফা কৰিলো।
উম,
আৰু গৰমত নোৱাৰিলো চাফা কৰিব।
উ বহুত গৰম লাগে হাজিৰা মানুহ লগাব নোৱাৰে। আজিকালি ইমান হাজ, হাজিৰা বহুত হাজিৰা দিব লাগে গে সহঁতে হাজিৰা লবও দিচোন বস্তুৰ দাম হিচাপে হাজিৰা ল'বও দিচোন সেইটো হে তোৰৰা মিলবা লাগ
মিলিব লাগিব সিহঁততো দিনতটো ফাটি থাকে না
আহ
উ আছ ছ টকা হৈছে নেকি এতিয়া হাজিৰা
হাত চ আহ এনে সেইগিলাকৰ জংঘল চংঘল যাব কাৰণে খা খাৰো দেৱাই লাগব দেচোন দুপৰীয়া সময় থাকে আৰু সাৰ নিদ বেয়া লাগে ন
আহ সটো উঠ দিব লাগিব
হাঁহটোআৰু বেলেগ